হ
অ কি কৰি আছা
এনেই বহি আছো তুমি
অ ময় এনেই বহি আছো দিয়া আজি বৰষুণ দি দিলে ন ঠাণ্ডা বতৰ পৰিছে আজি
অ সেই মানে সেইকাৰণে অলপ বাহিৰত ঘূৰি আছো
উ মইো বাহিৰতে আছো দিয়া চাবিলি তোমাক কল কৰিম বুলি সেইকাৰণে কৰিলো ভ চাহ পানী খালাানে
অ চাহ খালো তুমি খালানে
অ মইো খালো কি কিহৰ লগত খালা
মই এইটো তোমাৰ পাৰ্লেজি বিস্কুটৰ লগত খাইছিলোঁ তুমি
অ পাল্ি যেি বিস্কুট এই তোমাৰ এই আগৰ টোতো মই খোৱাই নাইচোন এতিয়া বহুত দে বস্ত ৰে হ'ল যোনে সৰু থাকোতে খাইছিলো তোমাৰ এ মানে কি কিমান ক্লাছত আছিলো মই ছিক্স চছেভেনত থাকোতে তমাৰ ফৰ ফাইভতে খাইছিলো মানে সেনেকে চিক্স ছেভেনত সেকুৱা ফ'ৰ ফাইভত খাইছিলো আৰু তুমি এতিয়া ক'ত পালা পাই নেকি এতিয়াও
এতিয়াতো পাৰ্লিজি বিস্কুটৰ ডাঙৰ পেকেট বনাইছে নহয় তোমাৰ দহ টকীয়া পঞ্চাছ টকীয়া আৰু পাঁচ টকীয়া তিনটুকীয়াাতো তিনটুকীয়াো নাই বৰ্তমান
অ অ আগতে আমি খ খোৱাাতে তিনটকীয়াাতটো আছিল ন ভাল লাগিছিল
অঁ বাৰ পিছ দিছিলে অঁ ডেইলি খাইছিলোঁ মই সৰু থাকোঁ
হয় দেললি আগতেতো আমাৰ সেইটোয়ে ভাল মানে এইটোয়ে বিস্কুট আছিল যে খাইছিলো যে সেইকাৰণে আৰু আৰু মানে স্বাস্থ তেনেকুৱা কিবা কিবি কেমিকেল মিলোৱা নাছিল ন সেইকাৰণে আছিল এই ত সেইকাৰণে মানে পোৱালিয় খাইছিলে ন সৰু সৰু পোৱালি খাইছিলে আৰু উম আৰু গাখীৰৰ লগত ভাল লাগে
গাখীৰৰ লগত ভাল লাগে আৰু তোাৰে যি সোৱাদটো বৰ ভাল লাগে মোক
উম উম হয় ভাল লাগে সোৱাদটো ভাল লাগে তোমাৰ আৰু মানে এনে কি কি বিস্কুট খোৱা আৰু
এনেই মই বিস্কুটটো ভ বেছিকৈ ভালপোৱা তোমাৰ নিউট্ৰ' চইচ আৰু তাৰপিছত তোমাৰ বাউন্ঞ্চ বিস্কুটটো তুমি কোনটো কোনটো বিস্কুট ভাল পোৱা
মই তোমাৰ এই স্নেক বিস্কুট যে আছিল যে তোমাৰ এই নিমখীয়া বিস্কুট সেইটো বহুত ভাল পাওঁ
হয় নেকি নিমখীয়া যোনটো যে অ
অ মইতো কেতিয়াবা তোমাৰ এই ভাতৰ লগতো খাই দিওঁ মানে ভাত তাৰ ভাত ভাত আৰু তোমাৰ চাহ দি কি না সেইটোত বিস্কুট মিলাই ন তাৰ পিছত খা বিৰাট টেষ্টি লাগে সেনেকুৱা খাই চাবাচোন ইমানে ইমান ভাল লাগে এবাৰ খাবা ভাল লাগে এনেকুৱা খাইছ নে তুমি কেতিয়াবা
মই বিস্কুটৰ লগত আজিলৈকে ভাত খাই পোৱা নাই দেই
মই খাইছিলো মানে সেনেকুৱা চাহ আৰু বিস্কুট দি কিনে অলপ ভাতটো মিক্স ম কেতিয়াবা এনে ভোক লাগি যায় ন চাহ বিস্কুট খালি অকল পেট নভৰে তেতিয়া মানে এই ভাত আৰু চাহৰ লগত মিক্স কৰি কিনা তোমাৰ এই বি্ কুতো দি কি না সেনেকে খালে আৰু ভাল লাগে কেতিাবা সে মানে এনেকুৱা বেগ বেলেগেৰ হব লাগে ন ভাল লাগে এনেুৱা
তুমি ঠিকেই ক'লা বেলেগ বেলেগ টেষ্টো ল'ব লাগিব তাৰপিছ
হয় আৰু তোমাৰ এই বউ বিস্কুটৰ কমটো বৰ ভাল লাগে ন
অ ব্ৰাউঞ্চ বিস্কুটৰ সৰুৰ পৰা মানে ক্ৰীমটো বিস্কুট খোৱাতছ কি ক্ৰীমটো আগত খাইছিলোঁ
অ অ হয় এই মানে কি কোনটো বাউস বেছি ভাল লাগে তোমাৰ
অ
তোমাৰ এ অৰেঞ্জৰ থাকে এটা আৰু কলা থাকে আৰু আৰু আজিকালিতো বহুত ওলাইছে চাগে ন কিবা কিবি বেলেগ বেলেগ টেষ্টৰ মানে বেলেগ বেলেগ এইটো টেষ্ট থাকে ন বেলেগ বেলেগ ফ্ৰুটৰ বনাই
বহুত বহুত ধৰণৰ বিস্কুটবোৰ পোৱা যায় আজিকালি আগতে মানে তেনেকুৱা পোৱা নাছিলে
এই বাউ বিস্কুটৰ নিচিনা অৰিঅ' অৰিঅ'টো ইমান ভাল নালাগে
তিতা তিতা লাগে মোক মই খাইছিলোঁ অলপ তিতা তিতা মানে কফি মানে কফিত ফ্লেভাৰ
যে ক্ৰ্ৰীম যে থাকে অলপ চেনি ক্ৰীম নিচিনা লাগে আৰু তোমাৰ ব্ৰউন বিস্কুটৰ ক্ৰীম বেছি ভাল লাগে উম
অঁ অলপ সেই সেইবোৰ মানে বেছি মিঠা খালে মানে দাঁতৰো প্ৰব্লেম হ'ব লাগে সেইকাৰণে মই বেকাৰীৰ বিস্কুটোও খোৱা যায় তুমি বেকাৰীৰ বিস্কুটবোৰ খুৱাই বকে ভাল পোৱা নে
অ পাও ভাল পাও তুমি ভাল পোৱা নে
অঁ মই বেকাৰীৰ যোনটো কুকিজবোৰ থাকে সেইবোৰ বহুত ভাল পাওঁ আৰু তোমাৰ যিহেতু এটা গুৰ গুৰ স্কুৱেৰটাইপ বিস্কুট পাই নহয় বেপাৰীৰ বেকাৰী স্কেৰ টাইপ বিশ গুড ফ্ৰাই একদম তোমাৰ সেইটো ফ্লেভাৰটো তোমাৰ সেইটো তাৰ নিচিনা থাকে
অ অ অ হয় সেইটো ঠিকেই হ'ল আৰু উম সেইটো ভাল লাগে আৰু তোমাৰ এই মালকিজ বিস্কুটো ভাল লাগে মোক
মালকিজ হয় তুমি ঠিকেই ক'লা মা অ মালকিজ মই ইমান ভাল নাপাওঁ বেছি মিঠা লাগে মানটোতো মাল মিলকিছৰ দুটা ফ্লেভাৰ থাকে নহয় চকলেট আৰু চীজ তুমি বেছিকৈ ভাল পোৱাটো মালকিছৰ কোনটো হয়
মই বেছিকে ভাল পোৱা ধৰা চিজেই ভাল পাওঁ বেছিকে মই
চীজটো ভাল পোৱা চীজটো মই ইমান ভাল নাপাওঁ অ মই খালে মানে চকলেটে খাওঁ আৰু তাৰপিছত তোমাৰ বেলেগ বেলেগো আছে নহয় সেইবোৰো ভাল পাওঁ
টেষ্টটো নাপায় মইতো টেষ্ট পোৱা নাই তোমাৰ চকলেটৰ একো টেষ্ট পোৱা নাই সেনেৱা মানে যি যিমান মই সেইটো পাইছো ন তোমাৰ চিজৰ সেইটোৰো বেছি টেষ্ট পাইছিলো
এই সেইবোৰ মানে মই বিস্কুট কেতিয়াবা খাওঁ এইটো তোমাৰ আজি যেনেকুৱা কলো তুমি পাৰলে যি খালো বুলি তেনেকুৱাকৈ মই বেছিকৈ আজিকালি নিউট্ৰ' চইচ খাওঁ নিউট্ৰ' চইচ খালে মানে তোমাৰ চুগাৰৰ একো প্ৰব্লেম নাথাকে আৰু বিস্কুটটো বহুত স্মুথ মানে চফ্ট
অ নাই নাই নাই মই খোৱা নাই সেইটো
কৰিব পাৰিবা যিহেতু তাতে তুমাৰ চেনী নাথাকে
কৰিম দিয়া উ আৰু তোমাৰ পে যে পায় যে পঞ্চাশ টকীয়া বিস্কুট বোৰ যে সেইবোৰ গৰে হয় হৈছে কেয়াৰ হয় চাগে গোল গোলকে কিবা কিবি থাকে ন এ মাজত ক্ৰীম দিয়ে তোমাৰ ৰঙা টাইপৰ কিবা দিয়ে চেৰি চেৰি লগাই দিয়ে যে সেনেকুৱা খাইছা নে
উম সেনেকুৱাও খাইছো এইবোৰো ভালে লাগে বাৰু খাও তেনেকুৱা
উ অ ভাল লাগে সেইবোৰ খাই কিনে আৰু অ আৰু তোমাৰ কেক যে পায় কেক খোৱা নে তোমাৰ এই দহটকীয়া কেক বোৰ পাই যে
অঁ দহ টকীয়া পঞ্চাছ টকীয়া পাঁচ টকীয়া এনেকুৱা ধৰণৰ কেক খোৱা যায় মই পাঁচটকীয়া কেকো খাওঁ কেতিয়াবা কেনেকে আৰু ভোক লাগিলে খোৱা যায় আৰু তোমাৰ
যে এই ৰাস্তাৰ দোকানৰ যে চাহৰ লগত যে বেচে।
অ'
সৰু সৰু তোমাৰ এই পাঁচটকীয়া বিস্কুট বোৰ ভাল লাগে বিস্কুট আৰু তোমাৰ এই কেক বোৰ ভাল লাগে খোৱা।
গজা খোৱা নে গজা? সজা সেইবোৰ খোৱা নাই সেইবোৰ বেছি মই খাব নোৱাৰোঁ বহুত মিঠা থাকে দেই পুৰা চেনী পূৰা টপকি থাকে।
মিঠা ভাল পাও সেইকাৰণে মিঠা খাওঁ।
মই মিঠাই একেবাৰে ভাল নাপাওঁ মই
পা মই মিঠা খায়ে থাকো ন সেইকাৰণে ভাল পা তুমি কিয় মিঠা ভাল নোপোৱাই নাই?
বেছি মিঠা মানে অলপ দাঁত চাঁতৰ কাৰণে প্ৰব্লেম হ'ব পাৰে সেই
অ', অ' সেইটোও হয় আৰু কিছুমানৰ দাঁতৰ প্ৰব্লেম থাকে সেইটো কাৰণে নাখায় আৰু। মোৰ মাও নাখায় এনেকুৱা মানে মিঠা চিঠা উম হয়। সেইটো হয় মিঠাটো মই বেছি ভাল পাওঁ অ' তিতা। তিতা খোৱা নি কিয়।
অ' তিতাবোৰ বেছিকে খাই।
অ' হয় নেকি উম আৰু তোমাৰ এই কি কয় তোমাৰ এই বেকাৰী বিস্কুট বোৰ যে থাকে তোমাৰ সেই কিবা এই নাাৱৰ নিচিনা যে থাকে তোমাৰ সেনেকুৱা খাইছ নে?
অ' মই সেইটো মানে অ' মই সেইদিনা কিনি আনিলো ষাঠি টকাত তোমাৰ দহটা দিলে। মই ক'লো পঞ্চাছ টকা লওক বুলি ক'লে দোকানীয়ে তাৰপিছত আকৌ পঞ্চাছ টকাতে দি দিলে মোক। তাৰপিছত লৈ আনি খালো চাহৰ লগত ভালে লাগিল তিনিদিন মান খালো ফ্ৰিজত থৈকে মানে এইবোৰ বিস্কুট মানে বেছি দিন থব নোৱাৰি।
উম, উম থব নোৱাৰি মই সদায় আমাৰ মানে এই ৰা ৰাস্তাত ওলাই সদা সন্ধিয়া হলে ৰাস্তাত আহে মানে ভাল লাগে সেইবোৰ খাই কিনি। কেতিয় খাও খোৱা খাবলৈ মন যায় ন চাহৰ লগত ভাল লাগে সেইটো। আৰু খালি পেটও ভৰি যায় সেইবোৰ খালে।
হয় হয়।
উম, সেইবোৰ খালি পেট ভৰি যায় মই এনেই গাখীৰৰ লগত খাও ন বহুত টেষ্টি লাগে গাখীৰ গাখীৰ লগত খাই কিনা তুমি খোৱা নে গাখীৰ?
অ' মোৰ গাখীৰৰ মানে আমাৰ মানে গৰু আছে দুডাল সেইটো গৰুৰ মানে গাখীৰটো ডেইেলি মানে ওলাই ওলাইকে মানে চাহ কেতিয়াবা ৰাতিপুৱা মই তাৰ চাহটো বেয়া বেয়া পাওঁ মই কি কৰো। কেতিয়াবা গাখীৰে গৰম কৰোঁ গাখীৰে গৰম কৰি
অ'
কেতিয়াবা গাখীৰৰ লগত বিস্কুট খাওঁ নহ'লে কেতিয়াবা বেলেগ বেলেগ বিস্কুট খাওঁ।
অ' মই তোমাৰ এবাৰ এই ঘৰত বনাইছিলোঁ বিস্কুট তোমাৰ। এ চানা চানা দালি থাকে ন সেইটোত বনাইছিলো বিস্কুট।
উম, আমাৰ ঘৰত গৰু আছে নহয় মানে আমাৰ কাৰণে গাখীৰৰ টেনচন নাই। মানে গৰু থাকিলে মানে সাৰ গোবৰসাৰো পোৱা যায় তাৰপিছত তোমাৰ শাক পাচলিও ভাল হয় আৰু তাৰপিছত তাৰপিছত গাখীৰৰ টেনচনো নাই আৰু তাৰপিছত এনে বিস্কুট চিস্কুট আনিলে চাহৰ লগত
অ' গাখীৰৰ বনোৱা যায় তেনেকুৱাও একো বনোৱা নাযায়। তোমাৰ গাখীৰৰ এনে পায়স চায়স কেতিয়াবা বনোৱা যায় তুমি পায়স চায়স বনাব জানানে?
অ', অ' জানো পায়স বনাও মই মই ভাল লাগে। আৰু এই পায়সোৰ কাৰণে তোমাৰ এই সৰু সৰু চাউলটো ভাল লাগে সৰু থাকে। কেনে এটা চাউল টো সেইটো বনাব লাগে মিহিটো। সেইটো বনালে ভাল হয় তোমাৰ সে সেইটোৰে বনাও আৰু কেতিয়াবা না থাকিলে তোমাৰ ঘৰৰে চাউলৰ বনাও তোমাৰ মিক্সিত অলপ এই গ্ৰাইণ্ড কৰি কেনি বনাই লও ভালে লাগে আৰু বেছি চাউল দিব নালাগে তোমাৰ পায়সত পায়সত অলপে দিব লাগে তেতিয়া ভাল লাগে বা গাখীৰ বেছি দিব লাগে।
তুমি ঠিকেই ক'লা পায়সত গাখী ৰটো বেছি দিব লাগে কম দিব লাগে আৰু তোমাৰ চাউলটো সৰু চাউল হ'লে জলদি সিজি যায় আৰু তোমাৰ যোন চাউলবোৰ অলপ মই একবাৰ খাইছিলোঁ এইটো ৰেচন কাৰ্ডৰ চউল যে সেইটো চাউল দি কি বনাইছিল পায়স
অ
গলি যায় সেইকাৰণে গাখীৰ যায় পায়সটো উম ন বহুত টেষ্টি লাগে পায়স মানে নতুন চাউল হ'ব লাগে তাৰপিছত খাব লাগে
অ এই তোমাৰ এই কুকিজ বিস্কুট খাইছা নে
অ কুকিজ বিস্কুটটো খাই থাকো বাৰু আমাৰ মানে আগতে সৰু থাকোঁতে কু অলমান কুকিজ বিস্কুট টো সৰু সৰু হৈ গৈ আছে মানে এতিয়াতো এ আগত
তোমাৰ অ সৰু থাকোঁতে মানে বেছিকে সেইটো পাৰলেজি আৰু এই মেৰি গ'ল্ড খাইছিলো মেৰি গ'ল্ড খাইছিলানে
অ মেৰি গ'ল টো কোনে নাখায় সৰু আজিকালি সৰুৰ পৰাই আমি মেৰিগ'ল্ড খাইৱে ডাঙৰ হ'লো মেৰি গল তাৰপিছত কুকিজ তাৰপিছত পাৰ্লি
সেইবোৰ তোমাৰ ভাল হয় মেৰি হ'লটো আগৰটো হয় ন তোমাৰ ভালে হয় মেৰি হ
অ মেৰি
আছা হয় নেকি ঠিক আছে দিয়া ৰাখ ৰাখো দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি দিয়া
দিয়া ঠিক আছে তোমাৰ লগতে দিয়া ধন্যবাদ